হেল্ল' অহ', কি কৰি আছা?
অ', একো কৰা নাই ৰ'বা এনেই আছো, তুমি কি কৰি আছা পিছে?
অ' মইও তোমাৰ এনেই আছোঁ ৰ'বা এনেই ঘৰতে অলপ। বহি আছিলো গধূলি টাইম চাহ-তাহ তোমাৰ খাওঁ এতিয়া, তুমি খালা নে নাই চাহ-তাহ?
অ' নাই খোৱা ৰ'বা খামেই এতিয়া লাহকে মা শুই আছে মা উঠিলে খাওঁ আৰু। পিছে গৰমৰ বন্ধ পৰিলে ক'ৰবাত ভ্ৰ-ভ্ৰমণ-চ্ৰমণ কৰিব যাবনে নোযোৱা?
অ',। ভ্ৰমণটো তোমাৰ মই ভাবি আছোঁ ক'ৰবাত যাবলৈ আৰু যদি তোমাৰ- অ', মানে পৰিয়ালৰ লগত যামতো। অ' যদি আৰু সকলোবোৰ মিলে আৰু যাম বুলি ভাবি আছো ক'ৰবালৈ আৰু।
অ'হ পিছে তুমি কেতিয়াবা ভবানে আমি এই ভ্ৰমণটো যে ভ্ৰমণটোক- কৰিব কিয় লাগে আচলতে কিবা কেতিয়াবা মনত আহে নাই সেইটো।
সেইটোতো এটা মনত অহা কথা হয় দিয়াচোন বাৰু, মানে কেতিয়াবা-কেতিয়াবাটো আহে বাট তোমাৰ আগতেো আমাক যেতিয়া আৰু আছিলোঁ আৰু স্কুলত আছিলোঁ তেতিয়া আমাক- শিক্ষক-শিক্ষয়িত্ৰী সকলে কৈছিল যে ভ্ৰমণ আমাৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ ভ্ৰমণ কৰিলে আমাৰ কি কি লাভ হয়। ত' আইডিয়া মনত- নাহে নহয়। বাৰু তোমাৰ কিয় আহিলে মনত তুমি কিবা ভাবি আছা নেকি ভ্ৰমণৰ ওপৰত?
নাই-নাই সেনেকুৱা একো নাই হোৱা সেইকাৰণে- হয় নে তুমি যিহেতু এতিয়া আমি ভ্ৰমণৰ কথা পাতিয়ে থাকো। ত' আচলতে তোমাৰ ভ্ৰমণটো- কিয় কৰিব লাগে সেইকাৰণে তোমাক সুধিলো আৰু। অ', কিয় কৰাটো উচিত সেইবাবে সুধিছো দিয়া। সেনেকুৱা কোনো- পৰিকল্পনা নাই ক'ৰবাত যে ফুৰিব যাম।
অ', হয়-হয় ঠিকে দিয়া। বাকী'- তুমি যে ক'লা ভ্ৰমণৰ গুৰুত্বৰ কথা বা ভ্ৰমণ কৰাটো আমাৰ কাৰণে কিয় প্ৰয়োজন। ত' তো সেইটোৰ কথা ক'বলৈ গ'লেতো এতিয়া ভ্ৰমণটো- আমাৰ কাৰণে গুৰুত্বপূৰ্ণ দিয়াচোন। টো তোমাৰ কথামতে হ'ল আৰু। যিটো ভ্ৰমণ হয় সেই ভ্ৰমণটোৰ দ্বাৰা আমি কি কি বস্তু শিকিবলৈ পাওঁ- বা কি কি বস্তু আমি জানিবলৈ পাওঁ- বা কি কি আমি নতুন-নতুন তথ্য বা নতুন-নতুন অ' দৃশ্য দেখিবলৈ পাওঁ। বা নতুন-নতুন ঠাই আমি ফুৰিবলৈ যোৱা বা- নতুন-নতুন ঠাইত ভ্ৰমণ কৰিবলৈ যোৱা এইবিলাকে চাগে অভিজ্ঞতা লোৱা এইবিলাকৰ। ত' এইবিলাকৰ অভিজ্ঞতা লোৱাটোৱে চাগে মানে যিটো ভ্ৰমণৰ এটা- মেইন উদ্দেশ্য আৰু। সেই উদ্দেশ্যটো মোৰ মতে এইয়ে লাগে আৰু ভ্ৰমণৰ যিটো উদ্দেশ্য। তুমি কি ভাবা অলপ কোৱাচোন তুমি?
মইও তোমাৰ দৰে একেই চিন্তাধাৰাই ৰাখো বাৰু, অ' তোমাৰ অভি অভিজ্ঞতাৰ ক্ষেত্ৰত যে ক'লা সেনেকুৱাই কথা। বাকী তুমি ইয়াৰ বিষয়ে মোক আৰু অলপমান বহলাই পাৰিবা নেকি ভ্ৰমণটোৰ বিষয়ে।
ভ্ৰমণটো এতিয়া মই বহলাই ক'বলৈ গ'লে তোমাৰ - আহ- এই ধৰি লোৱা আমাৰ কাৰণে ভ্ৰমণ আৰু কিয় গুৰুত্বপূৰ্ণ মই সেইটোৱে কওঁ তোমাক। এই ধৰি লোৱা আমি যেতিয়া নতুন ঠাইলৈ যাওঁ আৰু- তেতিয়া ধৰি লোৱা আমি যিটো সেই ঠাইৰ অনুভৱ কৰোঁ, সেই- ঠাইতো যেতিয়া যাওঁ, সেই ঠাইতো যিটো অনুভৱ কৰো, - বা তোমাৰ এই মানে অনুভৱ কৰি কিনে আমি গম পাওঁ যে এই পৃথিৱীখন মানে আমাৰ কিমান- এটা বৈচিত্ৰময়- বৈচিত্ৰ হয় আৰু ক'বলৈ গ'লে মানে কিমান ঠাই আছে কিমান মানে মানুহ! কিমান সংস্কৃতি, কিমান জনজাতি, কিমান ভাষা কিমান কি মানে! এই সকলোবোৰ মাজতে আমি এটা ঠাইতে মানে বন্দি হৈ থাকো। এইটো কৰিব নালাগে আচলতে। আমি যিমান পাৰোঁ আমি- ভ্ৰমণ কৰিব লাগে। ভ্ৰমণ কৰিলে আমি যিখন পৃথিৱীৰ বৈচিত্ৰ আছে- যিখন আমাৰ বৈচিত্ৰময় পৃথিৱী, এই বা ধৰি লোৱা বৈচিত্ৰময়- অসমখনৰ কথা ক'লোঁ বা বৈচিত্ৰময় আমাৰ যিটো ভাৰতবৰ্ষ সেইখনে কথা ক'লোঁ। ত' যেতিয়া আমি গোটেই ভাৰতবৰ্ষৰ কথা জানিব পাৰিম, ই জানিব কিহৰ দ্বাৰা পাৰিম? এই ভ্ৰমণৰ দ্বাৰাই পাৰিম, যেতিয়া আমি ভ্ৰমণ কৰিম এঠাইৰ পৰা আন ঠাইলৈ। ধৰি লোৱা আমি ইয়াৰ পৰা মেঘালয়লৈ গ'লো, মেঘালয়ৰ- পৰা মেঘালয় আমি পৰিৱেশটো জানিলোঁ, ঠাইবিলাক জানিলোঁ। ধৰি লওঁ আমি মণিপুৰলৈ গ'লো, তাৰে বস্তুবিলাক জানিলোঁ অঁ, মিজোৰাম গ'লোঁ, - অৰুণাচল গ'লোঁ বা তোমাৰ লাডাখ গ'লোঁ, কাশ্মীৰ গ'লোঁ ধৰি লোৱা। আগে দক্ষিণ ফালে গ'লে আমাৰ ধৰি লওঁক তামিলনাডু গ'লোঁ, আমি কেৰেলা গ'লোঁ, - এইবাগে দিল্লী গ'লো, মুম্বাই গলো। ত' এইবিলাক যিমান জেগা আছে বা এইবিলাক যিমান তোমাৰ- ঠাই আছে। এইবোৰ ঠাইত গ'লে তুমি জানিবা মানে এইবিলাকৰ মানুহ কেনেকুৱা, এইবিলাকৰ পৰিস্থিতি কেনেকুৱা হৈ আছে। এতিয়া এইবিলাকৰ বতৰ কেনেকুৱা, এইবিলাকৰ খাদ্য কি, এইবিলাকৰ সাজ -পোছাক- কি, এইবিলাকে বিশেষকৈ কৰে কি বা কি কাম কৰি জীৱিকা নিৰ্বাহ কৰে তেওঁবিলাকে- বা ইয়াৰে যিবিলাক প্ৰাকৃতিক সৌন্দৰ্য সেইবিলাক কেনেকুৱা বা- ক'ৰবাত ক'ৰবাত তোমাৰ ক'ত কিমান উন্নতি হৈছে চাব পাৰিবা, ক'ত তোমাৰ বেছি যিটো- অঁ, তোমাৰ কয় উদ্যোগীকৰণ ক'ত বেছি হয়? সেইটো- বা ক'ত তোমাৰ অট্টালিকা বৃদ্ধি বা ক'ত তোমাৰ বেছি- আহ ডেভেলপ্ট হৈছে আহ সেইবিলাক আৰু দেশ বি ৰাজ্যবিলাক সেইটোও বুজিব পাৰিবা। ত' মই ভাবোঁ সেইকাৰণে চাগে আমাৰ কাৰণে আৰু এই যিটো ভ্ৰমণ সেইটো গুৰুত্বপূৰ্ণ। বাকী তোমাৰ মোৰ মনত হয় আৰু কেতিয়াবা মানে যিটো- ভ্ৰমণ আছে, এই ভ্ৰমণে মানে তোমাৰ- মানুহক যিটো আত্মবিশ্বাস সেই আত্মবিশ্বাসক দে কিন্তু দিয়া। মানে ধৰি লোৱা আত্মবিশ্বাসী গঢ়ি তোলে আৰু কবলৈ গ'লে। এ ধৰি লোৱা তুমি এঠাইলৈ গ'লা, সেই এঠাইলৈ তুমি অকলে গ'লা আৰু। অঁ, যোৱাৰ পিছত তুমি তাতে থাকিলাউ। তুমি তাতে খাদ্য খালা, তুমি তাতে মানুহৰ লগতো কথা প -পাতিলা বা তুমি তাৰে- সকলোবোৰ কাম কৰিলা আৰু অকলে কৰা, অকলে কৰিলা তেতিয়া তোমাৰ কি হ'ব? তেতিয়া তোমাৰ মনত যিটো- আত্মবিশ্বাস- সেই আত্মবিশ্বাসটো আৰু বাঢ়িব যাতে মই অকলেই মই আহিছোঁ, অকলেই মই সকলেবোৰ কৰিছোঁ। মানে নিজৰ মনতে এটা শান্তি বা নিজৰ মনতে নিজকে এটা বিশ্বাস দিয়া হ'ব যে মই পাৰিম মই এইটো কৰিব পাৰিম মই সেইটো কৰিব পাৰিম সেনেকুৱা আৰু আৰু মোৰ মতে ধৰি লোৱা তুমি যেতিয়া এটা নতুন ঠাইলৈ যাৱ আৰু বা আমি যেতিয়া আৰু নতুন ঠাইলৈ যাওঁ বা তোমাৰ বহুত কাম নিজে কৰিব লগা হয়টো সেইটোৱে আৰু বা তোমাৰ কলোৱে তোমাৰ অকলে গ'লে তোমাৰ যেতিয়া আমি নেক্সট কলৈ যাম বা পইচা কেনেকুৱা খৰচ কৰিম অ হোটেল ৰুম কেনেকুৱা হয় তাৰে ধৰ মানুহৰ লগত কেনেকৈ আমি কথা পাতিব লাগিব ত' এইবিলাক আৰু নতুন নতুন পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাম ন তেতিয়া আমি নি নিজৰ যিটো মানসিক মানসিক যিটো মানসিক যিটো কথা বতৰা হওক বা এইটো আমাৰ কথোপকথন হওক বা তোমাৰ যিটো ক'বলৈ গ'লে কমিউনিকেশ্যন সেই কমিউনিকেশ্যনটো বহুত ভাল হ'ব ক'বলৈ গ'লে আৰু তোমাৰ প্ৰথমতে অসুবিধা হ'ব দিয়াচোন অলপ হ'লেও কিন্তু যেতিয়া অলপ টাইম যাব বা এতিয়া তুমি এইবিলাক প্ৰতি অ তোমাৰ এইবিলাক মানে নৰ্মেল হৈ যাব আৰু এইবিলাক তোমাৰ কাৰণে তেতিয়ালৈ তুমি সাধাৰণভাৱে আৰু যিকোনো ঠাইত যাব পাৰিবা সকলো মানুহৰ লগত মিলিব পাৰিবা সকলো ঠাইৰে কথা জানিব পাৰিবা সকলো খাদ্য হওক বা সাজ পোছাক ক'লোৱে মই সেইবিলাকো জানিব পাৰিবা সেইটো আৰু যি যিমানে নতুন চাইড যাবা তুমি সিমানেই তেওঁলোকৰ মূল্যবোধ হওক বা যিবিলাক অন্যান্য যিবিলাক কথা আছে সেইবিলাক কথাও জানিব পাৰিবা বা কিবা এটা নতুনে শিকিব পাৰিবা বা আৰু মই ভাবোঁ আৰু এই যিটো ভ্ৰমণ আছে এই ভ্ৰুমনটো তোমাৰ ধৰি লোৱা এই ধৈৰ্য্য হওক বা তোমাৰ কেনেকে কেনেকে শান্ত থাকিব লাগে মানুহক সকলোতে মানে আগবাঢ়ি যাব নালাগে মানে কিছুমান ঠাই আছেতো যত তোমাৰ মানুহৰ যিটো উগ্ৰপন্থা সেইটোও বেছি হয় এইবিলাক আৰু মানে কেতিয়াবা এই সময়ৰ মূল্যও বুজাই দিয়াছোন সেইবিলাকে আৰু বাকী তুমি কি ভাবা আৰু তুমি কোৱাচোন অলপ তোমাৰ ভাৱখিনি কোৱা অলপ
মোৰো একে মানে তোমাৰ প্ৰথম প্ৰথম ভ্ৰমণ কৰিলেটো তুমি চবৰে লগত আ, সহজে কথা পাতিব নোৱাৰে দিয়াচোন প্ৰথমেতো অলপমান সংকোচ লাগে তোমাৰ কথা পাতিবলৈ এতিয়া তুমি চিনি নোপোৱা মানুহ এটা হঠাতে মাতি পেলাই সুধিবা বা কিবা জানিব খুজিলে সুধাটো অলপমান টানে হয়। কিন্তু আজি মানে কি হয় তোমাৰ তুমি কোৱা দৰে আৰু। যেতিয়া বাৰ ভ্ৰমণলৈ যোৱা যায় তেতিয়া সেই আত্মবিশ্বাসটো নিজৰে গঢ়ি উঠা যায়। আৰু তোমাৰ আ, আ, ভ্ৰমণৰ সময়ত আমি ধৰা যি ঠাইত ভ্ৰমণ কৰিব যাওঁ। তুমি ক'লাই তাৰে সাজ পোছাক হওক বা এইবিলাক ৰীতি নিয়মত থাকে সেইবিলাকো জানিব লাগে লগতে মানে সেই বিষয়ে সেই ঠাইত তুমি ধৰা উম, মিজোৰামৰ কথা ক'লা বা মেঘালয় নাগালেণ্ড এইবোৰৰ কথা কলাই ত' এইবোৰ ঠাইৰ যিবিলাক ইতিহাস ন' এই ইতিহাসবোৰৰ বা সংস্কৃতিৰ বি বিষয়ে আমি জানিব লাগে আৰু নতুন নতুন কথা মানে মই ভাবোঁ যে মই নিজে আৰু যেতিয়া ভ্ৰমণ কৰিবলৈ কৰবালৈ যাওঁ আৰু তাৰে আগত মই কি কৰো সেই বিষয়ে হয়তো ইন্টাৰনেট নহ'লে বা কিতাপত অলপ পঢ়ি লওঁ যাতে তোমাৰ এনেকুৱা নহয় যে তুমি তাতে ফুৰিব গৈছা ফুৰি পেলাই দুটা এটা ফটো উঠি আহিছা। তাৰে যিবিলাক মূল মূল ঠাই সেই ঠাইবোৰৰ যিটো সঁচা অনুভূতি বা সেইটো যিটো সঁচা চকু দেখা অনুভৱ। সেই অনুভৱটো তুমি ল'ব নোৱাৰিলা ভালকে কাৰণ তুমি সেই ঠাইটোৰ বিষয়ে বেছি ভালকে নাজানা। ত' এনেকুৱা ধৰণৰ কথা আৰু আৰু তুমি আন এই ভ্ৰমণটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ বিদ্যালয় বা মহাবিদ্যালয় যিটো হয় ন'। ভ্ৰমণৰ জৰিয়তে এটা ভ্ৰমণ হয় ন' এই ভ্ৰমণটোৰ ক্ষেত্ৰত মানে যথেষ্ট সুবিধাজনক তোমাৰ এটা আ, মানে কি কয় সুবিধাজনক এটা বস্তু হয়, যাৰ ফলত কি হয় ভ্ৰমণৰ বিষয়ে মানুহে জানিব পাৰে। বা ভ্ৰমণৰ বিষয়ে বেছি ভালদৰে বুজিব পাৰে সৰুৰে পৰা। ত' তেতিয়া যিবিলাক ভ্ৰমণৰ উদ্দেশ্য বা ফ্ল-ভ্ৰমণৰ মূল কথা সেই মূল কথাখিনি বুজাত মানে যথেষ্ট সহায় হয়। এতিয়া তুমি দেখিবা যিবিলাক ল'ৰা ছোৱালীয়ে বেছিকে নুফুৰে বা ঘৰতে থাকে, তেওঁলোকে মানে ভ্ৰমণৰ বিষয়ে এ কো নাজানে বা তেওঁলোকে যদি কিবা এটা ঠাইৰ বিষয়ে তুমি সুধা। তেতিয়া তেওঁলোকৰ হাতত একো উত্তৰ নাথাকে। ত' এনেকুৱা ক্ষেত্ৰত কি হয় যে তেওঁলোকে যদি কোনোবাই কিবা ঠাইৰ বিষয়ে সোধে কেতিয়াবা হয়তো লাজত পৰিবলগীয়াও হ'ব লগা পাৰে। এতিয়া ধৰা অসমত থাকি যদি তুমি গুৱাহাটীতে আছা, আৰু গুৱাহাটীত থাকি যদি গুৱাহাটীৰ ওচৰ পাজৰীয়া অঞ্চলবোৰৰ বিষয়ে নাজানা ক'ত কি ফুৰিবলগীয়া ঠাই আছে। বা তুমি যদি আলহী আহে আলহীক যদি ভ্ৰমণ কৰিবলৈ লৈ যাব নোৱাৰা সেইবিলাক ঠাইত তেনেহ'লে তুমি গুৱাহাটীত থকাৰ একো উদ্দেশ্য নহ'ল ন'। এই সেনেকুৱা ধৰণৰ কথা আৰু, মানে ভ্ৰমণ সে কেৱল তুমি যাই পেলাই চকু দেখা বস্তু নহয় ভ্ৰমণ কৰিলে তুমি সেই যি ভ্ৰমণ কৰিছা সেইটো অনুভৱ কৰিব পাৰিব লাগিব, কাৰণ এটা ভ্ৰমণৰ লগত বহুখিনি আ, মানে বহুখিনি বস্তু জড়িত হৈ থাকেতো, বহুখিনি তথ্য জড়িত হৈ থাকে বা বহুখিনি মানুহৰ সংগ্ৰাম বা তেওঁলোকৰ ৰীতি নীতি বা পৰিচয়ও জড়িত হৈ থাকে। ত' সেই বস্তুবোৰ জানিলেহে মানে যিটো সঁচা ভ্ৰমণৰ অৰ্থ সেই অৰ্থটো আমি জানিব পাৰিম। এতিয়া আ, তোমাৰ প্ৰতিখন ঠাইৰত যিবিলাক ভাষা খাদ্য বা পৰম পৰা বা জীৱন ধৰা সেইবোৰ বেলেগ বেলেগ হয়তো। ত' সেই ভ্ৰমণ কৰি কিনে সেইবোৰ জানাৰ জৰি লগতে তুমি সেই বস্তুবোৰৰ প্ৰতি তোমাৰ যি টো, আম, দায়িত্বশীলতা বা সেইবিলাকৰ প্ৰতি স সন্মান জনাতো আমাৰ যিবিলাকে ভ্ৰমণ কৰে আৰু তেওঁলোকৰ এটা এটা দায়িত্ব আৰু। বা তুমি সন্মান জনাব লাগে তেওঁলোকৰ ইমান সুন্দৰ ৰীতি নিয়ম বা তেওঁলোকৰ সাজ পোচাক বা তেওঁলোকৰ জীৱন ধাৰা ত এনেকুৱা ধৰণৰ আৰু ভ্ৰমণৰ লগত বহুতো বস্তু জড়িত হৈ থাকে দিয়াচোন ত' এই বস্তু বোৰ আটি গুৰি মাৰি চাইহে মানে ভ্ৰমণলৈ যাব লাগে এনে আৰু তোমাৰ ফুৰিব মন গৈছে ঠাই চাব মন গৈছে সেনেকুৱা নহয় তাইৰ লগতে কি কথা জড়িত হৈছে সেইবোৰো জানিব লাগে বাকী এই বিষয়ে বেলেগ একো নক‌ও দিয়া এতিয়া নহলে ৰাখিছোঁ
অ হ'ব দিয়া